হেল্ল'! অঁ হা এয়া ভাত খাই আহিছোঁ। তই খালি?
নাই খোৱা। তহঁতে ভাত খালি?
ভাত আহ এতিয়া চাৰে দহটা, এঘাৰটা বাজিব আৰু। হুম!
ছোৱালী জ্বৰ হৈছিলে বোলে ভাল হৈছে?
অঁ! অকমান জ্বৰটো ভাল পাইছে। তাৰপিছত লেট্ৰিনটো ভাল পোৱা নাই। লেট্ৰিন হৈ আছে। উম!
ঔষধ খোৱাইছ?
চেলাইন দি আছোঁ। এই মানুহ হৈছে, ধেৰ মানুহৰ বেমাৰ হৈছে।
অঁ। এতিয়া জ্বৰ বিলাক আৰু হাগনি বেমাৰ হৈছে। গৰম, ঠাণ্ডা দুইটা পৰিছে যে।
হেনা হয়ে।
উম!
ন আজি ইমান গৰম কম গৰম মাৰিছে নেকি এয়া এদিন ঠাণ্ডা হ'ব এদিন গৰম হ'ব, সেকাণে মানুহক বেমা হ উম, বেমা সপা বেছি হছে চিভিলত যে ঠায়ে নাই মানুহ হেই কৰিব কাৰণে চিকিৎসা কৰিব কাৰণে অ'। বাৰান্দা চানদা চবতে মানুহ
অ', নাই এতিয়া বেমা বিলাক হৈছ ভয়ে লাগা হছে মই ছোৱালীহঁতক কৈছো সেইকাণে সাৱধান থাকিবি দেই পানী চানী বেছি নাঢালিবি বোলোঁ।
অ', অ', তেনেকুৱা উম লাগে আকৌ গৰমতে আহিব পানী সোপা ঢালিত গা ধুই দিব সেয়া আও জ্বৰ উঠিছে।
উম, এতিয়া গৰম লাগে কি কৰিব এতিয়া?
আৰু দিনটোত তিনি চাৰিবাৰ গা ধোৱা যায়
অ', সেইটোৱে
তেনেকে গৰমতে উম। সেইকাৰণে হৈছে ভাত কিহৰ বনাইছ?
ভাত ভাত চয়াবিন চবজি, দালি তাৰপিছত পটল ফ‌্ৰাই কইছো আও।
অ', তেনেকে আমা আও কো নাখায় কৈছে মায়েব টেঙা আঞ্জা অকমান বনাই দিয়া আও কৈছে অকমান যদি খাব পাৰোঁ খাম। তাপিছত কঠাল গুটি কেটা মান থেতেলিয়াই ল'লো লৈ তাতে হেৰি নেমু টেঙা অকণ চেপি দি সেয়াকে অক অমান জোল বনাই পেলাই অকণমান এ, দুগ দুই, তিনি চামুচ মান ভাত খাইছে। এই দুদিন যে তাকে তাকো খাব পাৰা নাই।
অ', তাইক এনে মছন্দৈ চচন্দৈ খুৱাই দিবিচোন।
এই মছন্দৈ ক'ত খাবগৈ নাখায় মই এইয়া হেৰি মধুআম কুঁহপাত আকৌ চাঙৈ টেঙা লাই জাবই এনেকে কই খুন্দি খুন্দি ৰস খুৱাই আছোঁ নহয়।
অ'।
তেওঁ তথাপিতো চোন ভাল হোৱা নাই পায়খানাটো।
অ', পাইখেনাতো মানে গৰম গৰম কাৰণে হৈ হৈছে অ'।
গৰমৰ কাৰণে সেই এণ্টিবায়টিক সোপা জ্বৰ কাৰণে খাই আছে যে
অ', অ', সেইটো
সেইকাৰণে মানে লেটিনটো ভালেই হোৱা নাই।
গৰমো হছে এতিয়া গৰমতে তাতে অ', জ্বৰটো তাত গৰম
এই ভাত পানী তেনেকে নেখায়। ডিউটিত গ'লে ৰাতিপুৱা একো খাই নাযায়। তাৰপিছত দুপৰীয়া আহি বনাই কৰি খোৱালেতোন তিনি চাৰিটা বাজেগৈ ন খাই ল'লে বুলি আকৌ ৰাতিটো নাখায় তেনেকে পৰি থাকে এই মানুহজনী দুৰ্বল হৈ গৈছে কাণে জ্বৰে পতককে পায়।
অ', সেইটো হয়।
উম নিজ হেই নলয় যত্ন নাই অকনো।
দুৰ্বল দুৰ্বলক
খাই থাকিব মই সোধো, উম। মই সুধো ভাত খালে নে নাই? উম, খালোঁ বুলি কয়। কি খালি অমুক বনালোঁ তই, এনে কয় কিছুমান। মই কিবা গালি দিওঁ বুলি, সেয়া সেইকাৰণেহে তাই সেয়া
অ' দুৰ্বল হৈ যাব, ভাত চাত নাখালে।
অ', দুৰ্বল হৈ যাব গৈ। এতিয়া অলপমান বতাহ মাৰিছে ন'? বাহিৰত বোলো এতিয়া অকমান বতাহ মাৰিছে, একেবাৰে দিনডাল
বতাহটো মাৰিছে ভাল লাগিছে। এ সন্ধিয়াৰ পৰা বতাহটো মাৰিছে যে ভাল লাগিছে। কাপোৰ চিলাই আছিলোঁ অ', অ' কাপোৰ চিলাই আছিলোঁ।
ৰাতি এতিয়া কেইটামানলৈ কাপোৰ চিলাই থাকিবি গৈ?
এ চিলাম বাৰটামান বজালে, আজি বেছি সময় নাথাকো।
অ' অ'।
আজি নাথাকো মানে ইয়াৰ ওচৰত এ মানুহ এটা ঘটনা এটা হৈছে বোলো কাইলৈ বোলো এপাক চাব যাম যে সেইকাৰণে বোলো সোনকালে শুম। ঢুকালে ৰাতিপুৱাই চাব যাম যে বোলো। সোনকালে শুলেহে উঠিব পাৰিম। আনাই নাই বাৰু গুৱাহাটীতে আছে, আ-আ আনিবহে ৰাতিয়ে চাগে। কাইলেহে হেৰি কৰিব আৰু চাবলৈ যাব লাগিব এপাক।
হেৰি ইমান ইমান পটক পটক হৈছে ন', বেয়াই লাগে।
সিদিন চকলা ঘাটলৈ গৈছিলে, চকলা ঘাটলৈ যাওঁতে বাটতে বাইকে খুন্দিয়ালে বোলে মাজতে খুন্দিয়াই দিলে, বুজিছা নে মানুহটো স্কুটিলৈ গৈছিলে।
উম।
স্কুটিলৈ যাওঁতে বেলেগ বাইকে আহি খুন্দিয়াই দিলে। বেলেগ বাইকে খুন্দিয়াই থৈছে মানুহতো, আ ধে সময়ৰ হুচ নাইয়ে বোলে, অ' হুচ নাই বোলে তাৰ পৰা মানুহে চাই পেলাই নগাঁও লগে লগে লৈ গ'ল, নগাঁও ন ন-নৰখালে ৰেফাৰ দিলে হেনো গুৱাহাটীত, দুদিন ৰাখিলে গুৱাহাটীতে আই চি‌ ইউ ৰুমত ৰাখি এতিয়া চোন নাই, নাবাচিলে বোলে মানুহটো।
হম।
বেয়া লাগিছে একেবাৰে সৰু আমাৰ মালিক হ'ততকৈও সৰু। ছোৱালী, ছোৱালী এজনীয়ে। ছোৱালী এজনীয়ে, ছোৱালী এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিব। উম, আৰু খুৰায়েক হত আছে দলত তথাপিও মানে
তথাপিতো অ' হয় দে বেয়া লাগে তেনেকুৱা হ'লে। আমা সেয়া হেৰি ভিনো মাহী জেঠাই হতৰ হেৰি যে মহা হতৰ বায়েকজনী যে। যাগি। অ' সিহঁতৰ সেয়া জেঠাইহতৰ পুতেকটো তেনে এক্সিডেণ্ট হৈ পেলাই এতিয়াও পৰি আছে।
অ'।
এতিয়াও মাত বোল নাইকিয়া হৈ পেলাই
অ'।
এ খোৱা ঠাইতে একয়া আৰু তেনেকে পেৰালাইচিছ হোৱা নিচিনা হৈ গ'ল গৈ। মানুহটো।
তাকে এনেকে হোৱাতকে লগতে, অ' এনেকে হ'লে লগতে যে তো ভাল বাৰু।
অ', এতিয়া কষ্টটোৰ ন, ছোৱালী কেইজনীও সেয়া কষ্ট তাৰ মায়েকৰো কষ্ট। এই ৰিণা বাইদেউক চিনি পাওয়ে চাগৈ। উম ভায়েকটো।
উম।
সেয়া অৱস্থা নাই, সেইদিনাখন গ'লো চাবলৈ চাই আহিও বেয়াই লাগে। সেনেকে, আমাৰ মহা সেহতঁৰ নিচিনা হৈ গৈছে।
উম, এই মানুহটো আকৌ, ছোৱালীজনীয়ে আকৌ বৰ তাইকটো বৰ মৰম কৰে, একেবাৰে মানে একেবাৰে আলাসৰ লাৰু নিচিনা অ', পোৱালী জনী একেবাৰে দে এতিয়া মনত পৰিয়ে আছো ন, মানুহ মানুহটো অলপ ফটোৱাৰ নিচিনা মানে ফূৰ্তি কৰে মানুহৰ লগত, গম পাইছে নে, মই এই পৰ পৰহিনে কি মেট্ৰিক, পৰহি নহয় তাৰ আগদিনাখন মেট্ৰিকৰ ৰিজাল্ট দিছিল যে।
অ', অ'।
এই কম্পাৰমেণ্টৰ ৰিজাল্ট দিছিলে, মই সেইদিনাখন গৈছিলো, তাহাঁক বাটতে পালো বাটতে পওঁতে মানুহটোৱে মোক জো, মোক জো কাই নহয় মানে যোক তাই মানে ধেমালি কৰা মোৰ লগত, ক'তা তামোল মুখত নাইচোন তোমাৰ আজি মই বোলো কিয় নাই
তই যে তামোল চুবাই গৈ থাক।
তামোল খাওঁজে মোক জোকাই আৰু, ই দেখিছা মোৰ ইমান ৰঙা। তোমাৰ ৰঙাই হোৱা নাই, এনেকে কয়, মোক জোকাইছে আৰু মানে কিবা বি কৰি পেলাই আৰু মানে এনেই ধেমালি তে আৰু, আৰু ধেমালি কৰে মানুহটোৱে, এ গৈছো আৰু তেওঁ ইমান হেৰি কথা খিনিকে মোৰ মনলৈ আহি আছে নহয়, বুজিচনে মোৰ সেই পৰহি পৰা মোৰ মনতে সেইটোকে পৰি আছে। মানে কি, কি ধুনীয়াকে কথা খিনি পাতিছে তাৰপা ঘৈণীয়েকে কৈছে, ঘনীয়েকে কৈছে, কি পাতি আছে দুইটাই এনেকে কৈছে। এ আমি দুটাই কিবা এটা পাতি আছো, মানে নে ঘনীয়েকও জানে যে আমাৰ লগত ধেমালি কৰে বুলি এ আমি দুটাই কিবা এটা পাতি আছো, তোমাৰনো কি হ'ল এনেকেহে কওঁ একেবাৰে ধুনীয়াকে, ইমান ধুনীয়াকে কথা পাতে, মানে বৰ ধুনীয়া ফটোৱা কয়।
চাহ খালা?
অ', তাহাঁতৰ সেইডখৰতে। মানে উম, আমাক, আমাক মানে নিজৰ বোৱাৰী মানে কি নিজৰ ভণ্টিৰ নিচিনাকে কথা পাতে, বোৱাৰী বুলি হেৰি নকৰে আৰু ভন্টিক, ভণ্টিহত ভনীয়েহত জেনেকে কথা কয়
বেমাৰ?
অ', তেতিয়া কওঁৱে আৰু।
মানুহ বিলাক, নিজৰ হেৰি জেঠাল নহলেঁও ধৰি ল নিজৰ ভনীয়েকহতঁক, উম, নাই আহ বোৱাৰী
অ', নাই নাই, আমাক কয়ে, আমি অ' আমাৰ ভন্টি নিচিনা হে। এনেকে নিজে কয়, এ ভণ্টিৰ নিচিনাে কৰনো বোৱাৰী তাই মোৰ এনেকে কয়।
আহ, কিছুমানে আকৌ একেবাৰে বেয়া পায় যে জেঠালেক দেখাই থাকে। ন, সেনেকুৱা হ'লে বেয়া লাগে আৰু। উম, এনেকোৱা মানুহ আকৌ হেৰি হ'লে অ ডাঙৰ অহ সৰুহে নহ'লে দেওে হ'ব তোৰ।
অ দেওৰ হয় কিন্তু। মই, মই আগতে গাভৰুতে আহি থাকা যে মোক চিনি পাই যে।
অ।
সেইকাৰণে মোক নাম, নাম কাঢ়িয়ে মাতে এইবিলাক হেৰি নকৰে আৰু। ডাঙৰ বুলি বৌ চৌ নামাতে খালি অ এওঁ তেওঁ এনেকেই কয় মানে ধৰি ল' তোমাৰ তুমিয়ে কয়। খালি নাম চাম এই হেৰি নকৰে আৰু বৌ চৌ নকৰে আৰু। মালিককো এই নাম কাঢ়িয়ে মাতে কিন্তু সৰুও বোলে বেছি সৰু নহয় আৰু সৰু আৰু মুঠতে আৰু।
অ আগৰ দিনত আ অকমান সৰু ডাঙৰ হ'লে চব নাম কাঢ়ি মাতে।
অ সৰু।
আমিও এতিয়া আমাতকে ডাঙৰ মানুহক আমি নাম কাঢ়িয়ে মাতো আগতে দেচোন।
অ এতিয়া মই কৈছে আৰু মানুহটোৱে কয়।
উম।
উম মানুহতো কয় আৰু মানে তাই ক'ত বোৱাৰী আমাৰ ভণ্টিহে। অ' তাই ভনীয়ে তাই মোৰ ভন্তি আ এ তুমিও মোক দাদা নিজৰ দাদাৰ নিচিনা ভাবিলে হ'ল আৰু এনেকে কয়। এতিয়া সেই মানুহটো বাৰু কেনেকে বাৰু পাহৰিব পাৰোঁ।
উম, উম নোৱাৰি কিছুমান মানুহ। পাহৰিব নোৱাৰি, উম। অ হয় দে উম, উম।
অ বেয়া লাগে হয়।
বেয়া লাগে অ উম বেয়া লাগে।
মানুহ বিলাকৰ মনবিলাক নহ। উম আকৌ এই আমাৰ গোটতে এজনী, এজনী আছিলে গোটতে বোৱাৰী এজনী সেইজনীও দিয়া খট খটীয়া হে এই বেছি দিন হোৱাই নাই মানুহজনী বেমাৰ হৈছিলে কেঞ্চাৰ বেমাৰ হ'ল। ছমাহ মান হৈছে হেগে যি খট, খট, খট খটকে আমাৰ গোটত একে টক টকাই থাকে। এই কালি ঢুকাই থাকিলে নহয়।
অ,। আজিকালি কবাৰ চব সেয়া, সেয়া খবৰ খাতি। উম, উম, উম।
গোটত একেবাৰে মানে গোটেইখিনি কথাকে তেওঁ একেবাৰে হেৰি হৈ যায় গোটেইজনী মানুহজনী। পতককে ঢুকাই থাকিলে কালি পাই ইমান বেয়া লাগিছে।
উম। দে হ'ব দে নহ হব দে ৰাখ উম, উম।